হেল্ল'?
হয়! আপুনি শুনা পাইছে?
অ শুনা পাই আছো ক?
হয় তো আপোনালৈ মই ফোন কৰাৰ কাৰণটো হৈছে আপোনালৈ আপোনাৰ লগত মই আ এটা বিষয়ক লৈ অলপ আলোচনা কৰিলোঁ হয়। ত আমাৰ বিষয়টো হৈছে আমাৰ আহ আমাক শিক্ষা আৰু না শিক্ষা আমি কেনে কৈ গ্ৰহণ কৰো বা আমাৰ সমাজৰ শিক্ষা কেনেকৈ আ সমাজত আমাক কিমা কেনেকৈ প্ৰভাৱ পেলাই পেলায় শিক্ষাবিধ শিক্ষাই আৰু তাৰোপৰি আমাৰ ল'ৰা - ছোৱালীবলৈকে কি কি শিক্ষা গ্ৰহণ কৰিলে ভাল এটা নিজৰ আ কেৰিয়াৰ বনাব পাৰে। ইয়াৰ বিষয়ে অলপ আ আমি অলপ আলোচনা কৰিম ত' আপুনি অলপ কওকচোন তেতিয়াহ'লে আ আমাৰ শিক্ষা বা আমাৰ শিক্ষা অনুষ্ঠানবিলাক কেনেকৈ আমাৰ সমাজত এটা ল'ৰা - ছোৱালীয়ে কেনেকৈ শিক্ষা গ্ৰহণ কৰিলে আমাৰ সমাজত কেনেকৈ মানে আমাৰ খমাজটো ভালকৈ আ বা সমাজৰ কেনেকৈ ভাল কৰে আৰু তো।
অ মানে শিক্ষা হৈছে আৰু মানে মোৰ মতে শিক্ষাৰ
এনেই মানে শিক্ষাতে শিক্ষা হৈছে জ্ঞান, দক্ষতা মানে মূল্যবোধ আৰু ভাল আচল ণ লাভ কৰাৰ প্ৰক্ৰিয়া।
হয়।
আৰু আজি আমি শিকাই বিষ। পাতিম মানে বহুত ভাল লাগছে আৰু লাগিছে আৰু মানে গুৰুত্ব। গুৰুত্বপূৰ্ণ ঠিক হৈছে কিমান মানে। এই বিষয়ে কথা পাতিবলৈ ভাল লাগিছে আৰু শিকা মানে কেৱল কিতাপ পঢ়া ন নহয় আৰু শিক্ষা আমি জন্মৰ পৰাই পাম আৰু। শিক্ষা হৈছে জ্ঞান দক্ষতা মূল্যবোধ আৰু ভাল আচৰণ লোৱা শিক্ষা আমি জ
হয়।
সেইটোয় হৈছে আৰু শিকা।
হয় হয় আপুনি আৰু। ক'ব নেকি মানে ইমান অলপ চিগনেলৰ প্ৰব্লেম আছিলে ইমান ঘূৰা নাপালোঁ মই।
অঁ, মানে শিক্ষাৰ মানে কেৱল কিতাপ পঢ়া নহয়। আমি। যি দেখা পাম যি শুনা পাম যি ওচৰৰ মানে জন্মৰ পৰাই শুনা পা মানে শিকা। কি পাম আৰু আমাৰ হয় না?
মানে সৰু পৰাই আমি শিক্ষা পাম আৰু জন্মৰ পৰাই শিকো। আমি যি দেখো যি মানে বুজি পাওঁ শিকা আৰু মানে। শিকাৰ মূল উদ্দেশ্য মানে ভাল মানুহৰ তলা আৰু চ কৰাৰ ক্ষমতা বৃদ্ধি কৰা আৰু। উন্নয়ন অৰিহণা জগাই মানে শিক্ষাৰ এনেহেন। নহয় যে শিক্ষা মানে কেৱল শিক্ষা পঢ়ি কিনে শিক্ষা পাম আমি।
হয় নিশ্চয়।
অঁ।
হয়।
অ আৰু শিকি আ।
হয় শিক্ষা মানে। আপোনাৰ মানে আমাৰ সমাজটো গঢ়ি তোলে বা আমাৰ।
অঁ।
বা আমাৰ ভাল এটা সচেতন নাগৰিক আমাক জাগি তোলাই মানে বনাই তলাই। শিক্ষা আমি যদি ভাল শিক্ষা গ্ৰহণ কৰো ত' এনেকৈয়ে যদি আমি। শিক্ষা বুলি ক'লে আমি ক'ত ক'ত শিক্ষা আমাক দিয়ে মানে শিক্ষা কেনেকে আমাৰ আমাৰ মানে কেনেকৈ আমাৰ সমাজ গৈ তলে বুলি ক'লে যেনেকৈ আমাৰ অ আমাৰ ঘৰতে। তেতিয়া মানুহ এটা বা ল'ৰা ছোৱালী এটা জন্ম হয় তেতিয়া প্ৰথম। সেইটো আৰু প্ৰথম শিক্ষাগতা বা শিক্ষক হৈছে আপোনাৰ মা দেউতা ত মা দেউতাই যেনেকৈ। তেখেতক শিক্ষা দিয়ে বা কেনেকৈ পঢ়ায় কেনেকৈ জ্ঞান দিয়ে। ত' সেই নিচিনা এটা ল'ৰায় মানে সৰুৰ পৰা ডাঙৰ হোৱালৈকে এনেকাই মানে সী শিকি যায় আৰু বা সেনেকৈয়ে আচৰণ কৰে ত তাৰ উপৰিও। তাৰ উপৰিও যেনেকৈ আপোনাৰ এ শিক্ষা অনুষ্ঠান বিলাক এটা ল'ৰা ছোৱালীৰ জীৱনত বহুত মানে আ বহুত এটা প্ৰ প্ৰভাৱ পেলায়, যেনেকৈ ভাল এটা শিক্ষা অনুষ্ঠানত গলে ল'ৰা ছোৱালীয়ে যেনেকৈ তাতে শিক্ষক বিলাক কেনেকৈ পঢ়াই ত' সেই নিচিনাই এটা শিক শিকিক আহ এজন ল'ৰা ছোৱালীয়ে মানে সেনেকৈয়ে মানে আ নিজৰ নিজৰ অ শিক্ষাটো গঢ়ি তোলে। ত' যেনেকৈ ক'ব গ'লে আমি শিক্ষাৰ ওপৰেদি চলি আমি নিজৰ অঁহ কেৰিয়াৰ বিলাক আমি বনাব পাৰো, বা কোনোবা ভাল শিক্ষা লৈ অ হয় বিভিন্ন ধৰণৰ নিজৰ যি জীৱিকা বাছি লৈ, নহয় জানো? হয়। ত' এনেকৈ যেনেকৈ এজন ল'ৰায় যেনেকৈ বিদ্যালয়ত ভালকৈ শিক্ষা গ্ৰহণ কৰি বা আ কিতাপত যিবিলাক লিখা আছে আমাৰ এইবিলাক ভালকৈ গণিত বা বিজ্ঞানে হওক সেইবিলাক ভালকৈ পঢ়ি আৰু তাৰোপৰিও আমাৰ শিক্ষাত মানে এটা যেনেকৈ আমাৰ ইংৰাজীত কয় অঁ ইথিক্স আৰ এণ্ ইণ্টিগ্ৰিটি বুলি এটা এটা বিষয় আছে অ এইবিলাক মানে যদি পঢ়ি ভালকৈ পঢ়ি কিনি লয় বা ভালকৈ শিক্ষা লয় যিটো বিষয় বিলাকত তেতিয়াহ'লে এটা ল'ৰা ছোৱালীয়ে ডাঙৰ হৈ মানে বহুত ভাল এটা আহ ভাল এটা গুণৰ মানে ভাল গুণৰ এটা আ নাগৰিক হব পাৰিব বুলি মই আশা কৰো আৰু। ত' যেনেকৈ এজন ল'ৰা ছোৱালীয়ে
উ
অঁ যদি তেখেতে ভাল এটা শিক্ষা পাইছে ঘৰৰ পৰাই হওক বা শিক্ষা অনুষ্ঠানৰ পৰাই হওক বা নিজে কিতাপ পঢ়িয়েই হওক ত' তেখেতে সদায় মানে নিডি পিপল মানে যোনটো লাগতিয়াল যিবিলাক মানুহ আছে বা বিপদত পৰা মানুহ আছে ত তেখেত সকলক সদায় তেখেতে আহ সহায় কৰিবলে আগবাঢ়ি যাব, নহয় জানো? হয়। যি ক্ষেত্ৰতে হওক আপোনাৰ নিজৰ কাম কাজ এৰি বা কিবা হস্পিতেলত বা আমাৰ চিকিৎসালয়ত যদি তেখেতে যায় বা আমাৰ তেজ দান দিয়াই কওক, আমাৰ নিজৰ, যোনটো আমাৰ ৰক্ত ৰক্তদান বুলি কয়। ৰক্তদান দিয়াই কক বা আপোনাৰ টকা পইচা বা অৰ্থনৈতিক ক্ষেত্ৰত আ আপোনাৰ আ লাগতিয়াল বা বিপদত পৰা ল'ৰা ছ মানুহবিলাকক সহায় কৰাই হওক, এইবিলাক মানে ভাল শিক্ষা থকা বা ভাল গুণৰ শিক্ষা পোৱা ল'ৰা ছো ছোৱালী এইবিলাক কামটো কৰে, নহয় জানো? ত' সেনেকৈয়ে মানে আমাৰ সমাজখন গঢ়ি তোলে, হয় না? ত' হয় হয়, তাৰ উপৰিও মানে ক'ব গ'লে কি আমি যেনেকৈ শিক্ষা অনুষ্ঠানমুলক শিক্ষা অনুষ্ঠানত পঢ়ি, আমি যেনেকৈ কিবা কলা শাখাই হওক বা বিজ্ঞান শাখাই হওক বা বাণিজ্য শাখাই হওক মানে তেখেতসকলে তাতেই পঢ়ি বা পঢ়া- শুনা কৰি বেলেগ বেলেগ নিজৰ জীৱিকা অ -মানে গঢ়ি তোলে। যেনেকৈ অঁ, ক'ব গ'লেতো মই বিজ্ঞান, বিজ্ঞান শাখাত পঢ়া ল'ৰা- ছোৱালী বিলাকে অঁ, তেখেতসকলে স্নাতক ডিগ্ৰী বিজ্ঞানত ল'ব বিচাৰিব বা তাৰোপৰি অঁ, আমাৰ চিকিৎসক বা আমাৰ অভিযন্তা এনেকৈয়ে হ'ব পাৰে বিজ্ঞান শাখাত পঢ়ি। নহয় জানো? নহ'লে গৱেষক হ'ব পাৰে। হয়, ভাল এজন গৱেষক হৈ, আ তেখেতসকলে যোনটো আমাৰ অঁ- পি এইচ ডি ডিগ্ৰী ধাৰী কৰি, ভালে, ভাল এজন অঁ, আমাৰ শিক্ষকো হ'ব পাৰে। যেনেকৈ বিশ্ববিদ্য়ালয় বা মহাবিদ্য়ালয় বিলাকত। ভাল এজন অ', শিক্ষক হ'ব পাৰে। সেনেকৈ মানে শিক্ষ শিক্ষাই আমাক বহুত এনেকুৱা জ্ঞান দিয়ে। ত' মই টো বিজ্ঞান মাত্ৰ নহয়, বিজ্ঞান শাখাত মাত্ৰ নহয়। আপোনাৰ কলা শাখাটো বা বাণিজ্য শাখাটো আপোনালোকে এইবিলাক অঁ, শিক্ষা লৈ আমি যিকোনো ডিগ্ৰী বা পি এইচ ডি, এনেকা কৰিব পাৰোং। ত', আপুনি আৰু ক'ব নেকি? কি এনেকা আমাৰ শিক্ষা অনুষ্ঠান বিলাকে কেনেকৈ আমাক সহায় কৰে। হয়।
অ'হয়, মানে আজি-কালি যি আমি মানে শিকো আৰু। এতিয়া মানে অনলাইনটো বহুত বস্তু শিকিব পাৰিম আৰু। অনলাইন টো মানে অফলাইন শিক্ষাৰ মাজত। অফলাইনত যি বস্তু আমি বুজি নাপাং। যি মানে শুনা নাপাও। মানে যি বস্তু ত' যিবিলাক আমি বুজি নাপাওঁ। এতিয়া অনলাইনটো আমি ইমান ভা মানে ভালকে মানে এইটো চাৰ্চ কৰি কিনি ইমান বস্তু পাম আৰু বুজি পাব লগা কথা। অফলাইন মানে সি শিক্ষাৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মুখামুখি যোগাযোগ মানে নহয় আৰু, হ'লেও মানে অনলাইনৰ শিক্‌ শিক্ষা যিকোনো ঠাইৰ পৰা ক্লাছ কৰিব পাৰে। বহুত বস্তু শিক পাৰিম আৰু অনলাইন শিক্ষা বহুত উপযোগী আৰু মানে, ঘৰত বহি বিভিন্ন বিষয় শিকিব পাৰিম। কিন্তু ইন্টাৰনেটত বা মোবাইলত নথকা সকলৰ বাবে অসুবিধা হয় আৰু
হয়, নিশ্চয়।
অঁ আৰু মানে এনেই এজন ভাল শিক্ষকৰ ধৈৰ্যশীল মানে, এজন ভাল শিক্ষক এজন ছাত্ৰৰ ভাল গুণ, বৰ মানে, বহুত ভাল আৰু মানে শিক্ষা লোৱা মানুহকেইটাক মানে এনেই তেওঁ ছাত্ৰ ছাত্ৰীৰ উকহাই কৰে আৰু। এজন ভাল ছাত্ৰ বা ছাত্ৰীৰ গুণ থাকিব লাগে আৰু নিয়মিত পঢ়া
হয়। হয়, নিশ্চয়।
হ'ব
হয়।
মানে আপোনাৰ জীৱনৰ নথিকেক গুৰুত্ব কি মান?
কি হ'ল?